হেল্ল' অ নেটৱৰ্ক আছো আছো নেটৱৰ্ক পোৱা নাছিলি নেকি
নাই মই মানে এইয়া হেৰি এটা চাই আছিলো, ভিডিঅ এটা চাই আছিলো যে।
অঁ
এ সেইটো কাৰণে অকমান দেৰি হ'ল, এয়া কি কৰি আছ?
এ আছো দে, মই তোলে ফোন মাৰিম বুলি লৈছিলো নহয়, মাহঁতে যি একে কথা পাতিলে আৰু মোৰ সময়ে নহ'লে।
অঁ কোনবা আহিছে।
এ নাই মায়ে মানে মবাই মোবাইল এইটো মোবাইলতে মোৰ মোবাইলটোতে মানে হেৰি কথা পাতি আছিল মা আৰু জেঠাই। বাও কথা পা পাতি আছিলে, দুইজনী কথা পাতি আছিলে। সেইকাৰণে দেৰি হৈ গ'ল গ'। এ মাজু বা।
অঁ - অঁ। বা খবৰ খা তি ভাল।
ভাল- ভাল।
অঁ অঁ জেঠাইহতৰ ভাল। অঁ। অঁ হেৰি আহ, আম আছে নে তহতৰ ফালে। বহুত খাব মন গৈ আছিল অঁ।
সি ক'ত আমাৰফালে আম পাবি গৈ, আমাৰ এইফালে চব আম কঁঠাল চব একে বান্দৰে খাই শেষ কৰি পেলাই, এতিয়া বান্দৰ লাগিয়ে আছে। অঁ, এতিয়া এই বান্দৰ কঁঠাল খায়ে আছে।
এ লাগিছিলে মানে আমে ইমান খাবো মনগৈ আছে, আম নাই।
এ আমি বজাৰৰ পৰা কিনিহে আনো, পঞ্চাশ টকা কেজিকে, অঁ চল্লিশ টকা পঞ্চাশ টকা কই চল্লিশ টকাকে আনো আৰু।
অঁ
ক'ত পাবি গৈ।
হয় দে সেই আজিকালি আৰু পাবলৈ টান বুইছনে। গছতো মানে আগৰ নিচিনা ইমান নালাগা হ'ল নহয়।
অঁ কলেজলৈ যাওঁতে যে তহঁতৰ ঘৰতে আম খোৱ গৈ যে তহঁতৰ আনিছিলি যে আমকেইটা, কেঁচা আমকেইটাই তেতিয়াই সোৱাদ নাপালো এবাৰ।
অঁ
বাকী তহতৰ তহঁতৰঘৰত নাই নেকি, আৰু।
চচ নাই নহয়, আমাৰ গছ আছিলে মানে তোৰ, এয়া হেৰি হ'ল ধুমূহা বতাহত ভাঙি গ'ল, যেতিয়া কাটি দিলে।
এ এ হে আম কেইটা যে লাগি আছিল কি কৰিলি?
আম লগা নাছিলে তোৰ, এই আগতে বহুত দুই বছৰ আগতে ভাঙি গ'ল দেখোন গছডাল। এতিয়া আৰু পুলি নাই ৰ', হোৱা নাই নহয় এতিয়া। পুলি নাই ৰোৱা
ন তই যে লৈ আহিছিলি যে সেৰি কলেজলৈ লৈ আহিছিলে, আমি
অ' সেয়া আমাৰ ঘ আমাৰ গছৰ নহয় সেয়া স', আমাৰ ঘৰত আম গছ, ওচৰৰ মানুহ আমাৰ ঘৰত যোৱা আম গছাই নহয়।
ওচৰ মানুহ ঘৰ নাইকিয়া হ'ল, নহয়টা খাই খেশ কৰিলে সিহঁতে।
উম খাই হেক কৰিলে হেতো'এ
উম, এ' আমাৰো মানে আছিলে, এজোপা কাটি দিলে।
উম
এ গাঁৱত মানে আম, এই বাঁহত বাঁহতল বিলাকত আছে নিজে নিজে মানে আম গছ বিলাকত হোৱা মানুহ তেনেকে নাযায়ে কিন্তু পকিব নাপায়, এইটোৰ অলপ কেঁচা হৈ থাকোতে তে কে খাই কৰি শেষ কৰি দিয়ে। আৰু নাখালেও মে সিহঁত সহতে বান বহুত জোৰকে পৰে ন উপপৰা গছৰ ওপৰত ধপকে পৰিলে, যেতিয়া মানে গছডাল লৰি যায়, গোটেই আমবিলাক থল সলনি হৈ সৰি যায়।
হয়, আজিকালি দিনত আৰু আম পোৱাই নাযায় দিয়কচোন, আজিকালি মানে কি হৈছে মানে চব মানে তোমাৰ কি হৈছে চব আজিকালি সাৰ দিয়া বস্তুৱয়ে পোৱা যায় এ' তোমাৰ লোকেল যিটো আমাৰ মানে ঘৰৰ আম মানে সেয়া আম পাবলৈ বহুত টান আৰু মানে যা যা ঘৰত আছে, তেওঁলোকেও দিব নিবিচাৰে, কাৰণ তেওঁলোকে খাই তেওঁলোকে বেছে সয়া মানে আম নিজ আ' আগতে যেনেকে আম খাব পাৰিছিলো মানে এতিয়া মানে আম খাব নোৱাৰা হল বুজছনে, আগতে মানে আমাৰ ঘৰত যে আমটো মানে কি হয় মানে, পৰি পেলাই একদম তোৰ মানে গেলি থাকে, খোৱা মানে নাই, আজি কালি কি হৈছে এতিয়া আমাৰ ঘৰতে আগত আমৰ অভাৱ নাই। তু মানে দছ বিশ গছ আছিল, আমাৰ মানে বাৰীখন ডাঙৰ যে, ডিজিট গছ আছিলে গোটেইকেইডালতে আম লাগি পেলাই তলত মানে পুৰা পৰি পেলাইে গেল থাকে কিন্তু খোৱা মানুহ নাই, বেলেক মানোহ আহি লৈ যায়, আমাৰ তেয়া খাব মনু যায়, এতি যে গছ যে নাই এতিয়া কিন্তু পুৰা খাব মন যায়।
অঁ কিন্তু হেৰি আমাৰ মানে এয়া এই গাও ফালে আম গছ তেনেকে বান্দৰ চব খাই নগা, গাৱ চমবা আমলা আম কথাবিলা হৈছে বান্দৰে খাইেলাই, যাব জা চব খাই, জলাই লাগে নহয়, জলফাই সবে খায় েল কিন্তু এই শিপাৰ সিপাৰৰ চাইদে মানে সিপাৰ তোক মানে বান নাযায় ন নদী পাৰ হয়
হয়
নদী পাৰ হয় যেতিয়া যাব নোৱাৰে সেই মানে সেই সিপাৰত বহুত থাকে আমবিলাকত কিছুমানে মানে কোনো মাইকী মানুহ যাবগৈ নন লৰালৰি বিলাকত যোনবিলাক গৰু এৰাল দিব যায় বা খেলিব যায় দৌৰিব যায় সিহঁতবলাক সতে বুটলি কৰি লৈ আনে কিন্তু নাই আৰু মানে এইখিনি ই আৰু আছে বহুত ফালে বাৰীবিলাকত আছে ন মানুহদেহত বহত ডাঙৰ ডাঙৰ বাৰীবিলাকত আছে হা বাৰীত মান এইবিলাক এ তাত মানে যোনবিলাকত আছেহি মানে বেলেগৰ পৰা উঠি আহি এয়া হেৰি মায়েঙ বা সেনেকুৱা পানী হয় সেইকাৰণে এইফালে উঠি আহিলে। এতিয়া ইয়াতো পানী হয় বাৰু। কিন্তু ইয়াত মানে মা কলেযে বহুত উঠি আহিলে
হয়।
এই বঙালী মানুহ বিলাক মানে সেনেকুৱা উঠি আহিলে যে। তাৰপিছতে। সেই মানুহবিলাক উঠি আহিলে সিহঁতে মানে খাই পেলাই শেষ কৰি পেলাই মানে আমাৰ নিজৰ ঘৰৰ মানুহে খাব নাপায় গৈ
এ একদম একদম সঁচা কথা সঁচা কথা।
বাৰী ত মানে ওচতে বনাই লয়। এতি কোন নো ইমান দূৰ যাব ন বহু দূৰ এতিয়া। তিনি চাৰি কিলোমিটাৰ আঁতৰত ইমান দূৰত কেনেকে যাব সিহঁতে। সেয়া মানে কেনেকুৱা আম জানা তুমি এ হেৰি জান মানে কেনেকুৱা হেৰিত এই কিনা আম বিলাক যে ডাঙৰ ডাঙৰ যে।
অ', অ', অ' এই ত মাল মালধৰাম বুলি কয় নেকি?
অ' সে মানে অ' আমটোত যেকে মুখখন মানে জোঙা জোঙা নিচিনা যে। অ', অ' অহ সেনেকুৱা গছ মানে বহুত ডাঙৰ ডাঙৰ হয় দেই ডাঙৰ ডাঙৰ এটা এটা বৰ ধুনীয়া দেখাটো আছে সেইটো নহয়। কিন্তু মুখখন জোঙা জোঙাটো তোৰ মানে একদম। পকিলে কেনেকুৱা মানে ৰং এটা উঠে আৰু এইটো দেখিলেই ভাল লাগি যায়।
অ' ভাল লাগে ভাল লাগে।
গাম চবকে সিহঁতে এ বুটলি পাৰি কৰি মানে আমাৰ গাও মানুহে যদি পাৰিব যায় নিৰ্দিষ্ট গৃহস্থ ঘৰ বাহিৰে।
হয়।
বেলেগ মানুহে পাৰিব গ'লে একদম মানে খেদে হা সিহঁতবিলাকে খেদি পঠীই কত পাৰিবলৈ আহিছা আম সেনেক খেদি পঠায়। কিন্তু এ গৃহস্থ ঘৰতটো ক'ব নোৱাৰিব ন সিহঁত গৃহস্থ ঘৰ নিজৰ গছৰ আম।
অ' হয় একো নহয় দে
অ' সেইটো কাৰণে নকয় কিন্তু বেলেগ বেলেগ মানুহ গলে মানে সিহঁতে দৌৰাই। খেদে বোলে হে মই মানে খেদে বোলে এনেকে বেলেগ মানহে দম দিয়ে মানে সিহঁতৰ নিজৰ বুলি নিচিনা।
হয়।
সেইবিলাক সিহঁতে কি কৰে বোলে মানে আগতে আমি ই মেচিনৰ খেতি কৰে যে বড়ো খেতিটো যে কৰে যে আ বড়ো খ কৰিব যোন যোন যায় মানে অ এতিয়া বৰো খেতি কৰাত এইখিনি সময়ো পকে ন আমবলাকো পকে বৰো খেতিও কাটিব হয়। তাৰপিছত সে অ কাটিব কৰিব গলে মানে সেয়া তেতিয়া সে সিহঁত কিঘৰৰ লগত মানে যোন কি ঘৰ ভাল আৰু সিহঁত কি ঘৰ লগত মানে অহা যোৱা যে হয় ভাত খোৱাকই অ সিহত ঘৰ অলপ সিহঁত কেই ঘৰক মানে দিয়ে আম খাবলৈ কৰিব দিয়ে এইিলাক মানে চব কৰিব দিয়ে। কিন্তু বেলেগ মানুহে গলে খেদে। তেতিয়া আনিছিল মানে এবাৰ এনেকুৱা মানে তই ধুন দেখিবলৈ মানে তোৰ এনেকুৱা মৰম লাগে নহয়। ত তো কিনি আনা আম কেইটা
হয়।
এই দুশ টকা এশ টকা যে কেজি লয় যে সেইকেইটা আমৰ নিচিনা
হয় হয়।
আৰু তই খাই কেনেকুৱা লাগে সিহঁতে কিহৰ সৈ খাই বোলে গাখীৰৰ সৈতে খাই। গাখীৰ অ সিহতে গাখীৰৰ সতি খায়। একদম মানে ইনে কোৱা মানে মিঠা। সিহঁতে কেনে
গে গাখীৰৰ সতে খাই ভাল লাগে এনেকুৱা
সিহঁতে কি কৰে বোলে হেৰি কৰে সেইয়া কেঁচাই মানে যিকেইটা পৰে আৰু
হয়
পৰাকেইটাহে খায় আৰু হেৰি কৰে
আমৰ কিন্তু এটা হেৰি দ জেলিটো ও ভাল লাগে দেই
অ অ
তহঁতে কেনেকে বনাও নাজানো আমাৰ মানে এটা বস্তু এটা বনাই তোৰ আমৰ তোৰ এইটো চাটনি কি বুলি কয় দেই তোৰ কি কৰে আমটো তোৰ মিক্সাৰত তোৰ মানে পুৰা গুুৰি কৰিব দেই কেছা আম টো গুৰি কৰি লৈ তোৰ এনেকুৱা কিবা এখন কাহী এখনতে হওক বা কিবা এখনতে হওক বা বাচন এখনতে হওক পিছত কি কৰিবি তেল অলপ সানি পেলাই তাত মানে সেইখিনি মানে যোনখিনি গুৰি খিনি সেইখিনি দি পেলাই ৰ'দত শুকুৱাই শুকুৱাই পেলাই তোৰ মানে যি যিমানে হেৰি হয় মানে সেটো বৰ বঢ়িয়া লাগে অ অ
সেইটো আম পাপৰ বনাই
অ
গুৰি পেলাই কিছুমানে কিছুমানে গুৰি কৰি বনাই কিছুমানে হেৰি কৰি বনায় এ গুৰি কৰি বনালে মানে ইমান আঠা টকৰা টকৰি হৈ থাকে ন ইমান নহয়
অ অ সেই সেইটো সেইটো হয় হয় সেইটো শুকোৱাৰ পিছত বৰ বঢ়িয়া লাগে কিন্তু খাই
অ আম পাপৰ সেইটো পাপৰ মানে মোবাইলতে দেখি আছো মই বহুত
অ ক'ত আহ অ
অ বৰ কথা কৈ থাকা তোৰ নিছিনা শুনিছো কোনবা
এই আ মানে আধাৰ কাৰ্ড আৰু মানে পেন কাৰ্ডখন লৈ পেলাই মানে মোক মানে পঞ্চায়েতত মাতিছে
অ কিবা আছে
এই কিবা এটা কাম এটা আছে মানে কিবা এটা সেইটো কাৰণে মাতিছে মানে
অ ঠিকে আছে
পিছত যাম অ'। অ' বাকী কোৱা খবৰ খতি কোৱা। খবৰ যায়। খবৰ খাতি কোৱা?
অ', এ নাই আৰু হেয়াই বাকী কি কৰিনো মই এতিয়া ঘৰতে আছোঁ। এতিয়া গৰম বন্ধ হ'ব এতিয়া আৰু!
অ', হয় দিয়া, সেই গৰম বন্ধ আৰু। গৰম বন্ধত ক'তো যোৱা এ-একো হেৰি নাই।
এ বেছি গৰম বন, বেছি গৰম হ'লে মোৰ যাব, কৰিব মন নাযায় মানে ক'তো।
অ'।
এই কতনো যাম এত এতিয়া ঘৰতে কাম-চাম ধেৰ আছে। বুজিছ! ঘৰতে কাম-চাম আছে। ৰ! ঘৰতে কাম-চাম আছে, এতিয়া মানে খেতি পথাৰত এতিয়া গৰু ছাগলী আহে, সেইবোৰো মন কৰি থাকিব লাগে। গৰু কেইজনী আছে, সেই কেইজনী মন এনেটো চাব নোৱাৰি। এনেই বিলাক চোৱা চিতা নহয়ে। এতিয়া, দেউতাও এতিয়া গাটো ভাল নহয় অসুখ বিসোষ অসুখ হৈ থাকে ন এতিয়া গোটেইখিনি মানে দায়িত্ব মোৰ তাতে আহে, এতিয়া মানে বহুত জালাত পৰিছোঁ বুজিছনে এতিয়া। ফালে কি কৰিম, কোনফালে কৰিম মানে বহুত ডাঙৰ সমস্যাত পৰি গৈছোঁ। পেহীহঁতৰ ঘৰত যাওঁ, পেহীহঁতৰ ঘৰত যাওঁ, তাৰ পিছত পেহীহঁতৰ ঘৰত গ'লেও কি হবনো এতিয়া পেহী পেহী এতিয়া বেমাৰ পেহী এতিয়া পেহী মানে বেমাৰ হৈছে, তাকে এতিয়া ডক্টৰৰ ওচৰত মানে লৈ যাম। বৰ লয় লয় গৈ পিনে এতিয়া। দামি কৈছ কৈছে কি তই আহিব পাৰ যদি আহিবি, ত, তই যাব লাগিব মানে এইবিলাক ডক্টৰৰ বিষয় মানে এইবিলাক চিকিৎসকৰ বিষয় এইবিলাক মানে ইমানটা নাজানে ন ভালকে। মই মানে মই এইবিলাক মানে মই জানো আৰু।
অ' সেইটো ছোৱালীজনীয়ে নাজানে নেকি তাই-তাই নাজানে?
পঢ়ি আছে নে? কি কচোন এইবিলাক। আহ' তাকে মানে মোক এতিয়া কৈছে, ‌ এতিয়া হা আহ' পেহা ঢুকাল নহয় গমেই নাপাওঁ।
এ' পাহৰি থাকিলো নহয়।
এ' তোক কোৱাই না তেনেকুৱাও হয় দে। হল দুই বছৰ মান হ'ল। ভাত পানীত তোৰ তেনেকে মই এতিয়া বৰ্তমানলৈ কোৱা নাই তোৰ ৰাতিপুৱা চাহ খালো তোৰ হেৰি এইয়া তোৰ কলাচৰি পিঠা বুলি কয় যে এইটো চিনি পাও নে নোপাও নাজানো। খলা চাপৰি পিঠা যে সেই টো খালো আৰু মানে গাখীৰ আছিলে গাখীৰৰ সৈতে হেয়া খালো।
অ'।
তই কি খালি?
এ' মই হেৰি ভাত খালো দে। ভাত কেইটামান আছিল, মায়ে কলে ভাতকেইটা খাই পেলা আ এনেই ধৰ পেলাই দিব লাগিব।
অহ ভালেই কৰিছ।